হেল্ল', হয়। শুনিছেনে আপুনি? হেল্ল', হয়, হয়। হয়, হয়, শুনিছোঁ। আপুনি? হেল্ল'।
হেল্ল'।
হয়, হয়, শুনিছেনে আপুনি?
হয়, হয়, শুনি পাইছোঁ।
কি কৰি আছে আপুনি?
মই এনেই শুই আছো। আপুনি?
ময়ো এনেই আছিলোঁ বাৰু। হয়, হয়, পিছে ভালনে আপোনাৰ? হয়, হয়, মোৰ ভাল।
মোৰো ভালেই দিয়ক।
হয়, হয়।
উম, বা কি-কি টপিকত কথা পাতিম আজি?
আজি আমি উম, খাদ্যৰ ওপৰত কথা পাতিব পাৰো।
হয়, হয়, নিশ্চয়। অ', ত' আ আপুনি কওঁকচোন, আপুনি কেনেকুৱা ধৰণৰ খাদ্য খাই ভাল পায়।
মই যিবোৰ থলুৱা খাদ্য থাকে, সেইবোৰে খাই ভাল পাওঁ আৰু। আৰু এনেকে বিশেষকে যিটো মানে থাকে মাছ মাংস, সেইবোৰেই খাই ভাল পাওঁ আৰু, আপুনি কওকচোন।
হয় মইো, উ মই তেনেকে মাছ উ খাই ইমান ভাল নাপাও, বাকী মাংস খাই ভাল পাও। আৰু তেনেকে ফাষ্ট মই চব মাংসই খাই পাইছো, এ হাঁহ কুকুৰা তাৰপিছত ছাগলী তাৰিছ তাৰপিছত, পাৰ মাংস। গাহৰি মাংস, তেনেকে খাই পাইছো। পাইছো আৰু, বাকী আপুনি কওকচোন আপুনি কি কি মাংস খাই ভাল পায়।
মই তেনেকে বিশেষকে ছাগলী মাংসটো খাই ভাল পাওঁ, আৰু তেনেকে সেইটোয়ে ভাল পাওঁ আৰু তেনেকে মানে বাকী মাংস বোৰো খাই পাইছো টেষ্টতো লৈছো আৰু, হয়। মান বয়াও নাপ পাওঁ আৰু সিমান এটা বিশেষকে ভালো নাপাওঁ, গাহৰিতটো ভালে পাওঁ।
আচ্ছা আচ্ছা ঠিকে আছে, মইো ভালে পাও কিন্তু বেছি নাখাও আৰু, কাৰণ কিবা কিবি গাহৰি বেমাৰো আহি আছে নহয়। তিয়া আৰু আৰু আমাৰ স্বাস্থ্যৰ কাৰণেও ইমান এটা বেছি
ভাল নহয় হয় সেইটোয়ে, মানে সেই অকল গাহৰিটো বুলিয়ে নহয় মানে মাংস এটা মানে বেছি খোৱাদ
হয় হয়, ঠিকেই গৈছে আৰু কিন্তু গাহৰি আৰু ছাগলী যেনেকে তেলতটো বেছি হয় ন গাহৰি সেলি তেলটো বহুত বেছি হয় মানে আমি এক্সট্ৰ কে তেল নিদিয়েও হয় ইমান। িনিয়ে ওলাই যায়, ত' সেইটো বস্তু মানে আমাৰ লিভাৰ কাৰণে বহুত বেছি বেয়া। ডিভাৰ বা গ'ল্ড ব্লেডাৰ পেণ্ কিয়ছ সবোৰ কাৰণে বহুত বেছি বেয়া। ত মই মানে লিমিটতে খাও, খালে মানে তেনেকে বেছি ন খাওঁ আৰু দুমাহত এবাৰ তেনেকে খাওঁ আৰু।
হয় হয় আপুনি কেনেকে কেনেকে গাহৰি বনাই খাই? পাইছে কওকচোন অলপ আপোনাৰ অভিজ্ঞতা।
আ মই গাহৰি এবাৰ বনাই পাইছো দেই, মানে আমাৰ ঘৰত তেনেকে গাহৰি নাখায় ত আগতে এনেকে বনাই পোৱা নাছিলো, ত' এবাৰ বনাইছিলো মই তেনেকে গাহৰিটো বইল কৰিছো। বইল কৰি কেনে উম গাহৰিটো অলপ তেল দিছো, দি কেনে তাত হেৰি দিছো অ' বিলাহী তাৰপিছত আৰু আলু পিয়াজ এইবোৰ ভাজি লৈছো। ভাজি কেনে, গাহৰি মাংসটো দি দিছো আৰু দি কেনে মাং থ আৰু লগত যোনখিনি শাক পাচলি মানে পাচলি আছিলে। সেইখিনি দি কেনে ভালকে ভাজি লৈছো আৰু, ভাজি তাতে পানী দি কেনে তেনেকে বনাইছো মাংসটো, অলপ বেছি পানীও দিয়া নে অলপ গ্ৰেভি টাইপ কৰিছো, ত তেনেকে খাই ভাল ভালেই লাগিছিলে আৰু বাকী কিবোৰ, যোনবোৰ আমাৰ আমি মছলা দিও সেইবোৰ দিছো আৰু নিমখ হালধি জিৰা তাৰপিছত আ জলাৰ গুৰা তাৰ পিছত আৰু তেনেকে ধেৰি কিবা কিবি দিছো আৰু দি কেনে বনাইছো ভালে লাগিছে খাই কেনে।
হয় হয়।
হয় হয়, আপুনি আপুনি বনাই পাইছে নে নাই?
মই গাহৰি তেনেকৈ বিশেষকৈ বনাই পোৱা নাই, বাকীখিনি ছাগলীটো পিছত উ, কুকুৰা, সেইবোৰ বনাই পাইছো।
আচ্ছা, আচ্ছা। আপুনি হাঁ মাংস খাইনে নাই?
হয় হয়, মই খাওঁ। মই ভালে পাওঁ। বাত, যিহেতু মানে সেই মাংসটো মানে অলপ তেজাল তেলাল হয়। সেইটো বাবে সেনেকে বি বিশেষ খোৱা নপৰে হাঁহটো, আৰু যিহেতু মানে পৰিবাৰত কম হৈ গৈছে থাকিলেও তেনেকে মাংসটো বহুতখিনিয়ে ওলায় হাঁহৰ। তি কম সদস্য থাকিলে তেনেকে আনিবও নোৱাৰি। বিশেষ, বেছিকে তেনেকে সেইটোয়ে।
হয়, হয় ঠিকে আছা, অ', উম, সেই টো হয়, কিন্তু মানে হাঁহৰ মাংসটো ইমান ভাল নহয় আমাৰ শৰীৰৰ কাৰণে। যিটো বহুত বি ছি মানে হেৰি হয়, তেল ওলাই বা এইটো মাংসটো হেৰি হয়, তেলটো বহুত বেছি মাংসৰ ন! সেটো মানে আমাৰ ইমান বেছি এটা ভাল নহয়, লিভাৰ বা গ'ল্ড
হয়, হয়, বা হাই প্ৰেচাৰটো বেয়া বুলি শুনিছো।
হয়, হয়, হাই প্ৰেচাৰতটো বেয়াই।
হাঁহ আৰু পাৰতো মানে হাই প্ৰেচাৰত খালে প্ৰেচাৰতটো বাঢ়ি যায়। সেইটোয়ে, আৰু আপুনি বেলেগ বেলেগ কি আয় মানে তেনেকে হেৰি কৰি আইটেম ট্ৰাই কৰিলে কওঁকচোন অলপ।
উম, বেলেগ কেনেকুৱা টাইপৰ কৈছে আইটেম, মানে
মানে যি মানে শা, মাংস, মাছ, পনীৰ বাচ তেনেকে বেলেগ বেলেগ আছে ন সেইবোৰ।
গোটেইখিনিয়ে ট্ৰাই কৰিছো মানে, আমিতো কৰোৱে ন! মানে এনে মাছ, মাংস। পনীৰ, তেনেকে মাংস টো খাওৱেই, মাছটো খাওঁ বাৰু। কিন্তু মানে, ইমান বেছি প্ৰিয় নহয়, কেতিয়াবা যদি কোনোবাই বন নাই দিয়ে বা, কোনোবা বনাই খাবলৈ মাতে তেতিয়াহে খাওঁ, মানে নিজ্জে এনেকে বনাই কেনে মাছটো মই ইমান খাই ভাল নাপাওঁ আৰু। অ', কি কোনোবা বনালে খাই দিওঁ আৰু দেই, প্ৰিয় নহয় আৰু। মানে তেনুকা, আৰু বাক কী মই হেৰিটো, খাই ভাল পাওঁ, পনীৰটোও খাই ভাল পাওঁ। পনীৰ বনাইয়ো পাইছো। অ', পনীৰৰ ভিতৰত মোৰ, মছালা পনীৰ জোনটো আছে ন!
হয়, হয়।
সেইটো মোৰ খাই ভাল লাগে আৰু, আৰু মটৰ পনীৰটোও ভাল লাগে।
হয়, হয়। আপুনি হেৰিটো পনীৰৰ পালক পনীৰটো ভাল পায়নে সিটো যিহেতু শাক-পাচল মানে পাচলি দি বনে বিশেষকে, সেইটো ভাল পায়নে আপুনি?
হয়, শাক-পাচলি দি বনাই ন সেইটো, মই একচুৱেলি টো ইমান বেছি উম, ভাল নাপাওঁ, এবাৰ খাই পাইছো কিন্তু মোৰ ইমান বেছি এটা ভাল নালাগিলে।
হয়, হয়। মানে এতিয়া দেখা যায় আৰু এতিয়াৰ যিটো যুৱপ্ৰস প্ৰজন্ম হয়, সেইবোৰে বিশেষকে মাছ বা শাক-পাচলি সিটো ইমান বিশেষকৈ পচন্দ নক কৰে আৰু হয়নে নাই?
হয়, হয়। সেইটোতো হয় বাৰু, আমি মানে ইমান বেছি এনেকে, পচন্দ নকৰো যদিও মানে আমি, খাবও লাগে কেতিয়াবা কেতিয়াবা ন? তেতিয়াহে আমাৰ স্বাস্থ্যটোও ভালে থাকিব, যিহেতু মছলা খোৱা মছ চলা পাতি খোৱা ইমান বেছিও ভাল নহয় আমাৰ কাৰণে। ত' আমি মানে, যদিও আমি মছলা পাতি খাওঁ, লগতে আমি ভাল বস্তুও আনি খাব লাগে যেনেকে শাক পাচলি, আহ তাৰপিছত মাছতটোও ভাল হয় আমাৰ কাৰণে সেই অলপ খাব লাগিব। আৰু বাকী আমি সেই আৰু, পানী চানী খাই থাকিব লাগে।
হয় হয় আৰু যিবোৰ আছে আপোনাৰ ৱেষ্টাৰ মানে খাদ্যবোৰ যেনেকে পিজ্জা ব ব, পাচটা বোৰ সেইবোৰ আপুনি খাই ভাল পায় নে?
হয়, সেইবোৰতো ভালে পাও, বহুতে ভাল পাওঁ। আ, মই বাৰ্গাৰটো ইমান বেছি ভাল নাপাওঁ দেই। মানে বাৰ্গাৰটো ভালে মানে খালে কেতিয়াবা খাই দিওঁ আৰু মানে এনেকে কিন্তু যেতিয়া অৰ্ডাৰ কৰিব থাকে বা অনলাইনতে হওক বা কোনোবা ৰেষ্টুৰেন্টতে গৈ হওক তেতিয়া মই মানে পিজ্জায়ে বেছি হেৰি কৰো আৰু, ভাল পাওঁ আৰু। মই পিজ্জয়ে বেছি অৰ্ডাৰ কৰো, সেইটো মানে মোৰ বেছি প্ৰিয় হয় আৰু। পিজ্জাটো, আৰু বাকী এনেই মই বিৰিয়ানী ফ্ৰাইড ৰাইচ যোনবোৰ আমাৰ ইণ্ডিয়াৰ হেৰি হয়। ভাৰতৰ যোনটো উম হেৰি খাদ্য হয়।
হয় হয়।
বিৰিয়ানীটোতো হায়দৰাবাদৰ হেৰি হয় আৰু খাদ্য হয় ত সেইটোও খাই ভাল পাওঁ, বহুতে বেছি ভাল পাওঁ বিৰিয়ানীটো, বাকি আমাৰ কিছুমান বেলেগ দেশৰো খাদ্য আছে যেনেকে চাওমিন। তাৰপিছত চাওমিন সেইবোৰাই চাওমিনটোতোই চাইনা কোৰিয়া ৰামেন এইবোৰ কোৰিয়ান চাইনা এইবোৰৰ পৰা হয় ন। আহিছে মানে ইিহঁতৰ খাদ্য হয় এছিয়াৰে হয়। বাট আমাৰ ভাৰতৰ নহয় ন, বেচিকেলি ত' সিহত সেইবোৰো খাই পাইছো, কিন্তু মই মানে ৰামেন টো ভাল প বাৰু, আ কিন্তু বিৰিয়ানীটো যোনটো আছে আমাৰ হায়দৰাবাদৰ। হয় সেইটো উ বহুত বেছি ভাল পাওঁ আৰু মানে আৰু বাকী ইটালীৰ ভিতৰতে নেকি? ৱেষ্টাৰ যোনবোৰ দেশ আছে, সিহঁতৰ ত ভিতৰত, মই ইটালীৰ পিজ্জাটো খাই ভাল।
হয় হয়, আৰু এতিয়া মই তেনেকে বিশেষকে উম বিৰিয়ানীটোৱে ভাল পাওঁ। যিটো আমাৰ ভাৰতৰে হয়। বা সেইটোৰ মানে, হায়দৰাবাদৰে হয় আমাৰ ভাৰতৰে হয় সেইটো ভাল পাও। আৰু তেনেকে মম' ভাল পাও, আপুনি মম' ভাল পায়নে?
হয় হয় মম'টোও ভাল পাও, মম'টোতো আমাৰ বহুত ধৰণৰ আছে ন। তেনেকে ভাজি ভাজিখিনি ফ্ৰাইড মম' বনাই তাৰপিছত ম আছে সিদ্ধ কৰি যোনটো খাওঁ আমি তাৰপিছতে তাৰ আছে ধোল মম' আছে তাৰ নেপালৰ ফেমাচ হয় সটো।
হয় হয়, আৰু আজিকালি দেখা যায় যে গধূলি সময়ত বি মানে ম'ম'তটো চলেয়ে প্ৰায় ন।
হয় হয়, সেইটোয়ে মানে আজিকালি মাৰ মানে যুৱ প্ৰজন্মৰ মাজত ফাষ্ট ফুডটো বহুত বেছি মানে জনক প্ৰিয় হয়, ত আদি ফ ফুডটো খাই থাকো বাৰু কিন্তু, এ ফাষ্ট ফুড যে খাওঁ সেইটো আমাৰ হেৰিও আছে মানে আমাৰ স্বাস্থ্যতটোও অলপ হেৰি কৰে আৰু, ত' কতি কৰে ত' আমি মানে উ সেইকাৰণে পানী চানী মানে মই ভাবো বেছিকে খাই থাকিব লাগে। আৰু লগতে ঘৰুৱা শাক পাচলিৰ চাচলি সেইবোৰও খাব লাগে, তেতিয়া মানে এটা কি হয় বে চ হৈ যায় ন, আমি মানে বেয়াতটো খালেও মানে ভালতোও আছে তো এটা হেৰি কৰে আৰু, ইমান বেছি চাইড এফেক্ট নকৰে আৰু ন।
হয় মানে আমি, উম যেনেকে ঘৰুৱাতটো খাব লাগে বাহিৰাতোও মাজে মাজে খাব লাগে, সেই সেইটয়ে মানে, ক'ব গ'লে সেইটোয়ে হয় ন, হয়।
ঘৰুৱটোতো খাবই লাগে বাহিৰাতো মানে যদিও নাখালেও হয়, কিন্তু আমি আমিও আমাৰ আমিও মানে সোৱাদটো বিচাৰো ন ভাল। তেনেকুৱা ত আমাৰ মানে সেইটো ভাল হোৱাত ত সিহঁত সেইটো বস্তু ভাল লাগে ফাষ্ট ফুডৰ, যোনটো সোৱাদ আছে ত' আমি কেতিয়াবা কেতিয়াবা ই খাবই পাৰো কিন্তু ইমান বেছিও খাব নালাগে আৰু মই ভাবো, আৰু কেতিয়াবা কেতিয়াবা খালে একো নহয় বাকী আমি যদি ঘৰত ভালকে, শাক পাচলি খাই থাকো তেতিয়া ইমান বেছি এফেক্ট নপৰে আৰু আমাৰ স্বাস্থ্যত।
হয় হয়, দিয়ক নহলে আপোনাৰ লগত কথা পাতি ভাল লাগে গিল, হয় হয় ঠিক আছে দিয়ক, হয়।